হেল্ল'
আপুনি কি কৰি আছে এতিয়া
অ এতিয়া এনে বহি আছো অলপ আজৰি সময় আছে আপুনি কি কৰি আছে
হয় ময়ো অলপ বহি আছোঁ
আচ্ছা
আপুনি যদি কমাই দিব পাৰে মই আপোনাৰ লগত কথা পাতিব বিচাৰিছিলো মানে আমাৰ ফুৰিবলৈ যোৱা যেনে ট্ৰেভেলিং
অ অ ঠিক আছে আপোনাৰ এনে চখ কি আৰু কি কি ৰুচি আছে আপোনাৰ
মোৰতো ট্ৰেভেলিঙে কৰিবলৈ যোৱা
আচ্ছা অ মোৰো আছে মোৰ মানে গান গোৱা খোৱা বোৱা মোৰ ভ্ৰমণ কৰাও মই বহুত ভাল পাওঁ কিন্তু মই এতিয়ালৈকে ইমান কতো গৈ পোৱা নাই
আপুনি গৈছেনে কৰ'বাত
মই গৈছোঁ ইফালে শ্বিলঙত গৈছো ইফালে অৰুণাচল আৰু আমাৰ অসমৰে লোকেল জেগা যেনেকুৱা অ মানাছত কিছু এইফালে ভৈৰৱ কুণ্ড বুগামাঠ
অ আপুনি ভালে ভ্ৰমণ কৰিছে দেখোন
ওচৰৰ পাৰা আৰু এইফালে চকী মানা চকী সেইটোৱেই
ত আপুনি আ কি কি চালে সেইবিলাক জেগাত গৈ আপোনাৰ কোনটো জেগাত গৈ চবচে বেছি ভাল লাগে ক'ব পাৰিবনে
এইটোতো আমি মানে আমাৰ লোকেল জেগা যেনে বগামাটি, মানাহ চকী
উম, এইটো কেনেকুৱা জেগাটো?
জেগাটো বহুত ভাল। তাতে ভূটানৰ পৰা পানী বঢ়ি আহ্‌ আহে মানে আৰু তাতে পাহাৰ আছে। পাহাৰৰ মাজেদি, আ পানী বঢ়ি আহে।
মানে, ভূটানৰ ওচৰত নেকি?
হ'য়, হ'য় হ'য় ভূটান বৰ্ডাৰ হ'য় এইটো।
অঁ, আচ্ছা আচ্ছা।
তাতে বহুত ডাঙৰ নদী আছে। মানে, নদীটো বেছি ডাঙৰ নহয় হলেও বহুত স্পীডত পানী আহে। তাৰ, তাতে বহুত ডাঙৰ, ডাঙৰ শিল আছে। মানে মানুহ চাই, দশ গুনা, বিশ গুনা এনেকুৱা শিল আছে বহুত ডাঙৰ ডাঙৰ।
অঁ
তাতে আৰু পানী বহুত চাফা। একদম ক্লিয়াৰ মানে খ্ৰিষ্টিল ক্লিয়াৰ হ'য়। মানে, তাতে যোনটো মাহ্‌ -চাছ্‌ আছে পানীৰ তলত, সেইটো ওপৰৰ পৰা দেখা পায় পুৰা।
আচ্ছা।
অঁ, তাতে মানুহ গিলা পিকনিক খাবলৈ যায়। যেনে ধৰক নৱেম্বৰ, ডিচেম্বৰ, জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ। এতিয়াও যায়, মানুহবোৰ বহুত কম যায়। এতিয়া মানে, যেতিয়া নিউ ইয়েৰৰ কাৰণ্‌ ণে চবে, আঁ চবৰ লগত এসাজ পিকনিক খাব কাৰণে ফুৰি বলৈ যায় হ'য় না?
অঁ, তাৰ মানে মানুহে যে পিক্‌ নিক যায়। তথাপিও কিমান চাফ চিকুণ কৰি ৰাখিছে না?
হ'য়, হ'য় হ'য় তাতে মেনেজমেণ্ট আছে। তাতে চাফা কৰা মেনেজমেণ্ট আছে গ্ৰাউনচ্‌ চাফা কৰে আৰু তাতে বহুত ভাল জেগা মানে, এ চাৰিওফালে পাহাৰ, মাজত নদী, পানী আহ্‌ আহে তাতে পানীৰ ওচৰত বহিকেনে ইনজয় কৰিব পাৰে।
অঁ, ঠিকেই আছে।
ফিল্ম শ্বুটিং কৰিবলৈ যায় আৰু কিছুমানে ৰিলচ্‌ বনাব যায়। ফটো উঠিবলৈ যায় বহুতটো এক্টিভিটিছ আছে মানে, তাতে।
অঁ, অঁ। আচ্ছা, এইতোটো আমাৰ ইয়াতে মানে, অসমৰ ভিতৰত না?
হ'য়, হ'য়, হ'য়।
আৰু অসমৰ বাহিৰত ক'বাত গৈছে নেকি আপ
মই অসমৰ বাহিৰত গৈছোঁ এইফালে শ্বিলংত গৈছো, মেঘালয়।
অঁ, অঁ মেঘালয়টো আমাৰ, আমাৰ ফালেই পৰে। অঁ ঠিক ঠিকে আছে। কিন্তু মই যোৱা নাই আজিলৈ কে মেঘালয়। যাম বুলি ভাৱিছো। হোঁ।
এইফালে মেঘালয় আ বৰ্ণিহাট পায় তাৰপিছত উমিয়াম লেক হয় না? এটা উমিয়া উমিয়াৰ লেক আছে। ছে তাতেটো বহুত ধুনীয়া জাগা। আৰু আপুনি চাব পাৰে এইফালে শ্বিলঙত পুলিচ বাজাৰ আৰু এটা ৱাৰ্ডছ লেক আছে, এটা বিল মানে, তাত শ্বিলংৰ টাউনতে বহুত ভাল জা থ পাৰ্ক নিচিনা। তাতে ব'টিং কৰিব পাৰে। আৰু তাহা তাতে মানে শ্বিলঙৰ খাচী ড্ৰেছ সেইটো পিন্ধি পিন্ধি মানে ফটো উঠিব পাৰে।
অ, আচ্ছা আপুনি গৈছিলে যে আহ কিমান সময় লাগিছিল যাওঁতে?
যাওঁতেটো আমি মানে বহুত জাগা চাই গৈছো। সেইকাৰণে আমাৰ বেছি টাইম লাগি গৈছে। এনে তো গুৱাহাটীৰ পৰা গলি আঢ়ৈ ঘণ্টা এনেকুৱা লাগে।
আচ্ছা।
আমি এইটো জাগা চাই চাই গৈছো ৰখি- ৰখি গৈছোঁ। সেইকাৰণে আমাৰ তিন ঘণ্টা এনেকুৱা লাগি গৈছে আৰু।
উম, হম। এইটো একটো এইটো কিন্তু একদম ধুনীয়া প্ৰাকৃতিক দৃশ্য আছে না তাতে?
আছে, আছে বহুত জাগা আছে। এইফালে মেঘালয়ত যেনে এলিফেণ্ট ফলচ আছে। তাতে এটা পাহাৰ পাহাৰৰ পৰা পানী বহি আহে। বহুত ভাল জাগা।
আৰু এইফালে কি কয় শ্বিলং পিক আছে এটা। তাতে শ্বিলঙৰ ওপৰৰ পৰা একদম ওখ পাহাৰৰ পৰা পূৰা শ্বিলংটো দেখা পায়। এ, দেখা পায় আৰু তাতে আপুনি ডিঅ' চাব পাৰিব।
ধুনিয়া দেই।
ধুনীয়া আৰু এইফালে ছেভেন ছিষ্টাৰ ৱাটাৰফলছ আছে। এইটো বহুত ধুনীয়া। এ সাতটা পাহাৰৰ পৰা সাতটা মানে ৱাটাৰফল আছে।
হুম, হুম। আপুনি উ বহুত ফুৰিছে দেই।
আৰু এইফালে বহুত এইফালে বাংলাদেছ বৰ্ডাৰ এটা থংখাৰাং বুলি পাৰ আছে তাতে একদম পাহাৰৰ ওপৰত না টো তাৰ পৰা পুৰা ওপৰৰ পৰা পানীও পৰে, তলত ওপৰত। তাৰপিছত ওপৰৰ পৰা বাংলাদেছটো পুৰা দেখা পায়।
আপুনি তাৰ মনোৰম দৃশ্যবোৰ ভিডিঅ' কৰি ৰাখিছেনে?
অ, ৰাখিছোঁ।
ঠিকে আছে পিছত যেতিয়া চাব উম যা, ম যাম ইমান ধুনীয়া জেগা। নিশ্চয় জাম।
শ্বিলঙতো বহুত জাগা আছে। ময়ো বেছিকৈ ফুৰা নাই।
উ।
হ'লেও অলপ-চলপ যিখিনি চাইছোঁ সেইখিনি বহুত ভাল জেগা। আৰু
উম। আৰু আপুনি অৰুণাচলতো কৈছে বুলি কলে না?
অ, অৰুণাচলত টাৱাঙত গৈছো এবাৰ। তাতে বহুত ভাল জাগা হয়।
অ, এইটো কেনেকে গৈছিলে?
কিটো আমি কিবা দি কাৰ ল গিছিলো।
এইটো মানে বাইকাৰ যাব পাৰি।
যাব পাৰে। তাতে মানে আমি যিটো টাইমত গৈছো। তাতে স্' পৰিছিল।
অৰুণাচলত ন বৰফ পৰিছিলে।
বহুত ভাল জাগা ন অ মানে কাশ্মীৰ নি নিচিনা কোনোবা কোনোবা ঠাইত লাগিছিল।
ঠিকে আছে উম।
তাতে আৰু অৰুণাচলী আপেল পায় সৰু সৰু বেছি ডাঙৰ নহয় বহুত ম। জাব ই।
উম আচ্ছা।
মানে তাতে গ'লে মানে মনতটো ফ্ৰেচ ফ্ৰেচ লাগি। য আৰু কয় বতাহ পূৰা ফ্ৰেছ হৈ যায়। মে য তাতে পুৰা পাহাৰ না জোগাটো আৰু।
অহ।
যতে হলেও আপুনি ৰখি কেনে ফটো তুলিব মন।
উম একদম প্ৰাকৃতিক দৃশ্য বেছি একদম ভৰা।
হয় হয় মানে তাতে পুৰা এনজয়মেণ্ট। পূৰা ফূুৰ্তি বেছিকৈ লাগি যায় আৰু স।
আচল তেনে পাহাৰীয়া অঞ্চল বুলিয়ে ধৰে।
হয় হয়।
উম।
আপুনি ক'ত। ক'ত যাব যদি টাইম পায়।
উ মই যাম দেই মই ইয়াতে শ্বিলংতো ফুৰিবই লাগিব বাৰ মেঘালয়ৰ বহুতো জাগগা। কৰিব আছে আৰু মোৰ ইচ্ছা আছে লাডাখ চোৱাৰ। বহুত ইচ্ছা আহ বহুত ইচ্ছা আছে।
ফুলফিল হব বুলি কামনা কৰিলো মই।
অ ঠিকেই। চেষ্টা কৰিব লাগিব আজিকালি মানে ইমান ব। উম বস্ত জীৱনত।
হয়।
সময় কৰিয়ে উঠাই সেই উঠিব নোৱাৰো আৰু এইবিলাক বুচ। সকলো গলে ভাল নালাগে নহয় কিছুমান মানুহ লৈ যাব লাগে। কেতিয়াবা এই মানুহ বিচাৰোতে বিচাৰোতে সময় গুচি যায়।
হয় হয়।
একে সময় চবে হেৰি নাপায়।
মানে সষ্ট্ৰেছ মথাত।
উম হম।
গলে তাতে ভ্ৰমণ কৰাতে বহুত এনজয়মেন্ট লাগি। যেতিয়া আপোনাৰ। ঘৰত বহি কামত থাকি কেনে বহুত মাথা। কিছুমানুহৰ বেয়া হৈ যায় না। সেই সেইটো কাৰণে যদি ভ্ৰমণ কৰে তাতে মানে চব।
তেজ কৰিব লাগে।
হয় হয়। মানে বছৰত একবাৰ হ'লেও ভ্ৰমণ কৰাতটো ভাল। ভাল হয় আৰু।
হুম হুম। বহুত কিবা নতুন বস্তু কিবা কিবি জানিব পৰা যায় ভ্ৰমণ কৰাতটো বহুতে ভাল। নিজৰ স্বাস্থ্যৰ কাৰণেও ভাল আৰু নিজৰ জ্ঞানৰ কাৰণেও। ভাল নতুন নতুন মানুহৰ লগত উঠা বসা কথা বাৰ। তা হ'ব।
বহুত নজনা জাগা, নজনা ভাষা,। খাদ্য সব বিষয়ে জানে মানে ভ্ৰমণ কৰিলে।
অ
হয় আমাৰ এতিয়া টাইমটো হৈ গৈছে।
হম হম থেংক ইউ ধন্যবাদ।